হেল্ল'
শুনিছান নাই?
হেল্ল'
শুনিছ নাই?
হেল্ল'
হেল্ল'
অ', কি কৰি আছা? অ', আহিছে কোৱা
এই মাতডাল ভাঙা মোৰ, মাত বহি গৈছে গৈছে ঠাণ্ডা খাও তে খাও তে
কি ক'বা গৰম গৰমত ঠাণ্ডা নাখালেও নহয় ন
উ সেইটোয়েটো কি কৰি আছা?
কি কৰি আছা এতিয়া
ফেৰত তলত বহি আছো
ভাত পাতি খোৱা হ'ল
ভাত খাইছোঁহে জাষ্ট টাউন গৈছিলো আহি পাইছো তাৰপিছত
অ', খালো দে যিটো মানে বাকী দিন যিহে গৰম পৰি ছিলে, জি অকমান বতৰটো ঠিক কৰিছে
উ, আজি বতৰ ঠিক কৰিছে বাৰু, সেই হয় বৰষুণতো নাই মানে ঠাণ্ডা পৰি আছে বতৰটো
উম, তাকে ফুৰিব যাবলৈ ঠিক হৈছিলে আজিৰ দিনটোত
আজি ফুৰিবলৈ যাব ভালেই আছিলে, বাকী ঘৰত ভাল?
তাকে, কিবা কৰি আছা নেকি তুমি?
নাই, নাই, এনেই মোবাইলে চাই আছিলো, ফোন এটা কৰি লও
মানে, পঢ়ি আছে নে কিবা
সেয়া মই পঢ়ি আছো, নাই পঢ়ি আছো পঢ়ি আছো, উম, তুমি?
নাই, মোৰ পঢ়া তোমাৰ কমপ্লিট হ'ল এতিয়া, বৰ্তমান কাপোৰ দোকান এ আছে, খুলিলো মানে
আহ, উম, উম, ঠিকেই আছে কিবা এটা কৰি থাকিলে হ'ল ন
উম, কিবা এটা চলি বোলে কৰিব লাগে ন, নহলেতো লাভ নাই
নাই ন
কি কৰিম বুলি ভাবিছা
হা পঢ়া কমপ্লিট হোৱাৰ পিছত, ডিফেন্সৰ ডিফেন্সৰ লাইন যাম বুলি ভাবিছোঁ উম এ, এছ -এছ- এছ বি কি
মই, তোমাৰ এছ -এছ -চ আৰু আছাম পুলিচত দিছিলো এছ- এছ -চিত, তোমাৰ ওৱান পইণ্ট থ্ৰী কাৰণে বেয়া হ'ল তাৰপিছত, আছাম পুলিচত ৰিটাৰ্ণতে বেয়া হ'ল বাৰু
উম, এই নেক্স টাইম দিল হ'ল
উম, এবাৰ এপ্লাই কৰি থৈ দিয়া আছে কি হয়
অপচন ঠিক আছে, দি থাকিলেই হ'ল
তাকে, তুমি কি এপ্লাই কৰি আছা নেকি?
এপ্লাই কৰি আছো এছ এছট দিয়া আহ, এইবাৰ
তাকে, পঢ়া-পঢ়ি চলিছে নেকি?
এ পঢ়াত পঢ়িতো আছো ঘৰতে, ডিগ্ৰীও কৰি আছো।
কৰি থাকা, কৰি থাকা, ডিগ্ৰী কৰি কৰি দি থাকা। ডিগ্ৰী কৰি পিনে পিছত, এছ আইৰ কাৰণে এপ্লাই কৰি দিবা।
অ', ডিগ্ৰীৰ চাৰ্টিফিকেট লোৱাৰ পিছত তাৰপিছতে, কৰিব পাৰি ধৰ। উম, তাৰপিছতে পাৰি।
উম, এ আ পুলিচত দিলে মানে, এছ আই এ পোষ্টৰ তলত দি লাভ নাই গম পাইছানে নাই?
এনেই, এনেই ইফালে যোৱা সিফালে যোৱা
উম, উম, কনষ্টেবল কনষ্টেবলত দি লাভ নাই মানে দিলে এছ আইত দিব লাগে, নহ'লে বা কাম আছাম কামাণ্ডোত এপ্লাই কৰিব পৰিব, কিন্তু কামাণ্ডোত কষ্ট
উম, বৰ কষ্ট ট্ৰেইনিংটো ট্ৰেইনিংটো হাৰ্ড হয়। তাতে, এক্সামবিলাকো টাফ হয় বুলি শুনিছোঁ?
কিন্তু, এচ আই এক্সামটো তোমাৰ দেই মানে ফিজিকেলটো, ৰিট্ৰেণটোহে অলপ পঢ়িব লাগে। যদি ৰিট্ৰেনটো ভাল হয়, ত' তেতিয়া ওলাই যোৱা আৰু।
ৰিট্ৰেনটোৰ কাৰনে চিন্ত-চিন্তা নাই মোৰ, এন চি চি কৰি আছোঁ নহয়, এন চি চি টো লাগে।
অ', এন চি চি চাৰ্টিফিকেট আছে?
উম, উম, কৰি আছো। এইবাৰ শেষ হ'ব, এইবাৰ শেষ হ'ব।
এ চি চি চাটিফিকেটো পালে, তেওঁলোকৰ নাম্বৰ এটা এক্সট্ৰাকে পাবায়েই। ৰিট্ৰেণটো দিব লাগিব চাগে আৰু? এছ এছ বি নালাগে, এছ এছ বি নালাগে। তোমাৰ, বাকী কেইটা দিব লাগিব খালি।
উম, বাকী কেইটা দিব লাগিব।
এক্সাম-এক্সামখিনিৰ ভিতৰত চবচে মোৰ ভাল লাগে, এছ এছ চি এক্সামটোৱে ভাল লাগে। মানে তোমাৰ, ফিজিকেলটো উজু ৰিট্ৰেৰ্টো উজু মানে, কম পঢ়িলেই হৈ যায় মানে।
বাকী, ভাত পানী খালা?
ভাত-পানী খালো দেই খোৱাটো।
মাঁহতৰ ভালেই।
হা? হা?
দেউতাহঁতৰ ভালেই।
ঠিকে দে তোমালোকৰ।
উম, মাঁহতো ঘৰতে আছে।
উম, ঘৰত মই, মা, দেউতা তাৰপৰা দাদ দাদা আছে, দাদা তাকে যোৱাবাৰ চাকৰি পালে তোমাৰ বি এ । মানে প্ৰিফাৰেন্স দিছিলে, আছাম ৰাইফলছ নেপালে আছাম ৰাইফলছত।
অ', এতিয়া ক'ত আছে?
এতিয়া তোমাৰ, হেৰিয়ত ৰাজস্থানত। ট্ৰেইনিং, ট্ৰেইনিং চলি আছে আকৌ।
অ', অ', তাতো বঢ়ি-বঢ়িয়া গৰম পৰিছে চাগে নহয়?
এ কি কবা, আমাৰ এইটো চাইডে গৰম ৰাজস্থান চাইডেটো ক'বই নালাগে, কেতিয়াবা ফোন মাৰে। গৰমত, মোবাইল নিদিয়ে নহয় ট্ৰেইনিং টাইমত। সেইকাৰণে, বেছি কল চল কৰিব নেপায় আৰু। উম, ৰাতি দিয়ে অলপ টাইমৰ কাৰণে। তাৰপিছত, লৈয়ে লয় আকৌ।
আমাৰ দাদাহঁতেও কৰি আছে, সেই এ চি আই এছ এফত দিছিলে পালে এতিয়া। চাকৰি কৰি আছে বাৰু, যোৱা বছৰ দি এই বছৰ জইন হৈছে।
সেইটোয়ে, মানে ডিফেন্সৰ চাকৰিটো কৰিলে কি হয় তোমাৰ মানে সন্মান এটা পোৱা যায় মানুহক
সন্মান-সন্মান এটা পালে নিজৰে মনটো ভাল লাগি
অ', নিজৰ মনটোয়ে ভাল লাগে, মানে পইচাটো পোৱাছাই নোপোৱা সেইটো ম লগ নাই মানে যোন যোৰ ইউনিফৰ্মত ফিল্টো আছে ন সেইটো মানে কথাই বেলেগ মানে।
উম, সেইটোতো হয় বাৰু আৰু নিজৰ মিডিল মিডিল ক্লাছ মানুহবিলাকৰ সেইটো মানে সপোনে আৰু।
অ', সপোন সচাঁয়ে। ইউনিফৰ্ম যোৰ পিন্ধাটো মানে বহুত ডাঙৰ কথা ন। এতিয়া পঢ়ি মেলি ল'ৰাবিলাকে ভাল চাকৰি কৰো বুলি ক'লেও পাৰে অইলত পাৰে।
অইলত পাৰে বাকীবিলাক
বিন্দাস এচি ৰুমত সেই তাকেতো এচি ৰুমত বহি বহি কৰি থাকো বুলি ক'লে পাৰে। কিন্তু ডিফেন্সত যোৱা যোনটো মানে হেৰি ন।
গাড়ী লৈ অ', দামী দামী কাপোৰ পিন্ধা কোৰ্ট পিন্ধ সেইটো চাকৰি ইমান
এ তোমাৰ চোৱা দেই এতিয়া সেনেকুৱা মান মানুহে এটাক পইচা কাৰণে মানুহে সন্মান কৰিব।
উম, উম।
কিন্তু তুমি যোন যোৰ
এইবিলাক ডিফেন্সৰ আছিল অ'।
তোমাক মানে তাকে সৰু ল'ৰা এটাও যেতিয়া মাতে ন তেতি
উম, এতিয়া সৰু সৰু পোৱালিবিলাকেও সুধিব ন কেনেকৈ পালা কি কৰিব লাগে সেইবিলাক কৰে। উম সপোনৰ নিচিনা হৈ যায় অ'। বহুত ভাল লাগে আৰু ড্ৰেছ যোৰ পিন্ধি থাকিলে।
তাকে মানে সেইটো চাকৰি কৰিলে কি হয় উম চবতে সন্মানতটো পোৱা যায়। সা সুবিধাবিলাকতো বাৰু সেইবিলাক বাদেই দিয়া। তুমি নিজৰ দেশৰ কাৰণে কিবা এটা কৰি থকা নিচিনা
অ', অ', সেইটোয়ে নিজৰ দেশৰ কাৰণে নিজৰ ঘৰৰ কাৰণে ম নিজৰ সপোন মা দেউতাহঁতৰ সপোন সেইয়ায়ে। উম
আৰু সপোনটো সেইটোয়ে ন।
এতিয়া বেলেগ ডক্টৰ ইঞ্জিনিয়াৰ কোনো নহয়।
উম, উম আৰু তাকে পঢ়াব নোৱাৰে কষ্ট হয় ন যিমান বুজিলো। এতিয়া ডক্টৰৰ কাৰণে পঢ়ো বুলি ক'লে নাই কমেও দহ লাখ পোন্ধৰ লাখ টকা লাগেই।
কমেই হৈছে আপোনোৰ আৰম্ভণিৰ পৰা পঢ়োঁ বুলি ক'লে।
সেই তাকেতো।
আমাতকৈ তলৰ পোৱালিবিলাক যোনবিলাক বে সৰু সৰু পোৱালি সেইবিলাকে এলেহুৱা হ'ল চাওঁতে চাওঁতে।
উম, উম, উম, সচাকে। আগতে চোৱা দেই আমাৰ টাইমত কি আছিলে মোবাইল ইমান ইমানতা নাছিলে। ধুনীয়াকে স্কুলৰ পৰা আহো। মাৰ্বল খেলো লুকা লুকি খেলো।
ক্ৰিকেট খেলাই ক্ৰিকেট খেলো ফুটবল
আজিকালি এইবিলাক হৈছে তোমাৰ মোবাইলত খেলিব পাবজি খেলি ফ্ৰী ফাই খেলিব।
কাৰ্টুন কাৰ্টুনটো নেচায়ে আজিকালি ল'ৰা ছোৱালীবিলাক। কাৰ্টুন কি বস্তু সিহঁতে চিনিয়ে নোপোৱা হৈ থাকিলে। আগতে আমি স্কুলৰ পৰা আহি খেলো ওলাই মেলি যাওঁ। আজিকালি আকৌ কি কবা ঘৰতে সোমাই থাকিব দিনটো মোবাইলটো লৈ পিনে ইনষ্টাগ্ৰাম চলাব ইানষ্টগ্ৰামত ৰীল বনাব।
ৰীলে চাই থাকে বহুতে, ময়ো চাওঁ এইটো নহয় কিন্তু লিমিট থাকে ন।
চা দেই কিন্তু মানে সিহঁতৰ সেইটো বয়স নহয় ন এতিয়া। এতিয়া চ ক্লাছ ফাইভ ছিক্সত থকা লৰা ছোৱালী বিলাক গাৰ্ল ফ্ৰেণ্ড, বয় ফ্ৰেণ্ড বনাই।
অ, ব সেইটোতো কি কম আৰু। নিজৰ, নিজেও বেয়া লাগে ধ হাঁহিও উঠে।
হে হাঁহি ৰাই নহয় কি কি বুলি। শুনিব পাব নিজে কোৱাচোন তুমি এতিয়া কব এ সেইটয়ে আজিকালি কিবা এটা যদি ীল এটাটো লাইক দিয়াত। তই কেলে লাইক দিবি আকৌ।
বা,
সেহেঁতৰ সেহেঁতে বেছি মানে। উম, বাবু ভাত খালা। তই মোক নোকোৱাকে কেলে যাবি ক'লে গৈছিলি। সেইবিলাক আহ সিহটে বেছি।
কালি গুড নাইট কিয় নক'লা গুড মৰ্ণিং কিয় নাই কোৱা হেই বা।
ভাত তুমি নেখালে ময়ও নাখাওঁ গব কৰ নিচিনা।
স, তাকে নিজৰ হাঁহি উঠে।
তাকে কি কবা, দেখি হাঁহিয়ে ওলায়।
আকুলক ভাষা যিহে।
উম, মুখৰ ভাষা নকবা আৰু সেইবিলাক যে উম বেয়া কথা নহ'লে সিহঁতৰ নচ
একেবাৰে নচ'লে।
নাই ইনষ্টাগ্ৰামৰ নোটছ বিলাকত। চাবাচোন লিখি লিখি দিয়ে নহয় কেতিয়াবা চাপৰে নিচিনা পোৱালি পোৱালি খিনিয়ে।
আকৌ, আকৌ ইনষ্টাগ্ৰামত নতৰ কি লে কোনোবা আ নেকি বোলে কোনোবা পবা নেকি সেয়নো দিয়েনে ধেত।
হাঁহিয়ে ওলাইলাই দেখিলে প পঢ়িব লাগে পঢ়া বয়সত সেইটো প্ৰেম প্ৰীতি চলাই থাকে।
কাম নাই যে, মাক কেইটাকে বুত ভুল কাম কৰিলে।
সটোয়েেতো মাক সিহঁতি পঢ়িবলে মোবাইলতটো দিয়ে, সিহঁতি ক বাবু চনা কৰি
বাবো চনা, মোৰ ম মোবাইল পাইছে মোবাইল মই ফাৰ্ষ ইয়াৰছেকেণ্ অ, পাইিছোঁ নেকি।
সেই তাকে মোবাইল। মানে হে নহয়, কৰকচোন নহয় নাই মই মনে মনে কথা পাত্ৰ দ এই ইনষ্টাগ্ৰামত নোট শত লগাব মেনচন কৰিব এই ডাঙৰকে।
অহ, দেহা, গোসানি লগাব আহ ৱাই ফি কিবা বা সিহঁতৰহে পাৰিম বুলি। আকৌ হাইলাইট লগাই লগাই থৈ দিব।
উম, হাল ল নোটছত তাৰ পিছত তোমাৰ বাইও ত মেনচন কৰিব।
উম, উম, উম, এই গোটেই। গাঁৱৰ মানুহক ঘৰৰ ওচৰৰ মানুহ কোোনাকে লগাব দেখিবাগৈ।
খাতৰা জনম দিলে সিহঁতক ন কৈছো নহয় কি ক'বা।
আমাৰ লগৰো, আমাৰ লগ তোমাকো লগৰ। চাব চোন আমাৰ লগৰ বা তোমাৰ লগৰ হওক স সুখ কৰি কিছমান ভাল হ'ব।
উম, পোৱালি কেইজনীমান যে ক্লাছ নাইন টেনত পঢ়া। অ, কি কবা মোৰ এতিয়া মিছাতে বুলি কি হ'ব মোৰ নিজৰ লগৰে আছে। দেই, তাহাতে নাইন তেনৰ ছোৱালী কেইজনী পতাই পিনে। লেকচাৰ মাৰি থাকিব দ দিনত দিন একম কা
উ, উম, এতিয়া সহৰ লগৰ লগৰে পাহৰি যায় সিহঁতে।
উ, ক'বই নিলে এ সিহঁতৰ মানে চবচে বেছি মানে কৈছো নহয়।
সেইকেইযোৰ কিন্তু বৌ বুলি মাতিব পাৰি ন মানুহে।
সেইটোয়ে কথা ন। সেইকাৰণে মই নেমাহটো যি কৰে কৰি থাকক মানে।
এইটো এইটো।
তাকে।
এতিয়া কি ক্ৰিকেট চিকেট খেলা নাই তুমি? ক্ৰিকেট চিকেট খেলা নাই তুমি?
অ' খেলোঁ আমাৰ কি বুলি টিম এটা আছে তাত।
উম, ক'ত তোমাৰ ঘৰৰ কোনফালে এতিয়া? অ', অ' ঠিকে আছে। মোৰ শোণিতপুৰ।
অ', অ', অ' ঠিকে ঠিকে। অ' হ'ব দিয়া পিছত কল কৰিবা।
অ', অ' দিয়া।